হয় হয়, ভাল তোমাৰ ভাল?
মোৰো ভাল।
অঁ।
আছা।
মই ঘৰতে আছোঁ ৰ'বা এতিয়া।
অ, আজি ভাবিছো অলপ। মোবাইল ফোনৰ ওপৰত আলোচনা কৰো নেকি।
অ, ভালেই বহুত ভাল বিষয় এটা আলোচনা কৰি আছা আহ। বিষয়টো মই বাছি ল'লা মোবাইল ফোনৰ পৰা। আলোচনা কৰিব পাৰিম।
হয় যিহেতু আমি মোবাইল ফোন আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিয়ে থাকো, ৰাতিপুৱা উঠাৰ পৰা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ লৈকে। নাথাকো ন, মোক মোবাইল ফোনটো আমাৰ বহুতে দৰকাৰী। সজুলি হয়। সেইবাবে ভাবিলো মানে আজি এই অ বিষয়টো মানে। আলোচনা কৰাটো দৰকাৰী।
ঠিকেই ভাবিছা হয়, মোবাইল ফোন। তো আজিকালি মানে। সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি মানে বয়োজ্যেষ্ঠ সকলো হাতে হাতে দেখা পাওএ। সকলোৰে হাতে হাতে প্ৰায় মোবাইল ফোন ধৰিছে, উম।
একেবাৰে সঁচা কথা কৈছা, যিহেতু মোবাইল। ফোনে মানে, আমাৰ বহুখিনি আমাৰ মানে দৈনন্দিন জীৱনত বহুখিনি সুবিধা প্ৰদান কৰিছে। মোবাইল ফোনৰ জৰিয়তে যিহেতু আমি দূৰৱৰ্তী অঞ্চলত থকা আমাৰ আত্ম স্বজন হওক বা, আমাৰ বন্ধুসকল যি। সকলোৰ লগত আমি কথা বতৰা পাতিব পাৰো বা তেওঁলোকক সন্মুখৰে লগ নাপালেও মানে ভিডিঅ' কলৰ জৰিয়তে আমি তেওঁলোকৰ লগত দেখা দেখি হ'ব পাৰো আৰু বিভিন্ন ধৰণৰ তথ্য বা বিভিন্ন আমাৰ মনৰ কথা অ মনৰ কথা বাৰ্তাই এই সকলোবোৰ আমি তেওঁলোকৰ লগত আদান প্ৰদান কৰিব পাৰো নহয় নে বাৰু হ
ঠিকেই কৈছা একদম ঠিকেই ভাবিছে কিন্তু এইখিনিতে মই ক'ম যে মানে মোবাইল ফোনটো অহাৰ আগত আমাৰ যিটো চিঠিৰ যুগ আছিলে আমাৰ বাৰ্তালাপ কৰিবলৈ হয়তো এক মাত্ৰ মাধ্যয়ম চিঠি আছিল নহয় জানো সেই চিঠিৰ দিনৰ কথা চিঠি দিনৰ কথাা তুমি কি বুলি ভাবিবা বা কেনেকুৱা তোমাৰ অভিজ্ঞতা চিঠিৰ অকণমান কোৱাচোন
অ মই ভাবো যে চিঠিৰ জৰিয়তেও অ মানে যেনেকে মোবাইল ফোনৰ জৰিয়তে আমি আমাৰ তথ্য বাৰ্তাাবোৰ আদান প্ৰদান কৰিব পাৰিছিলো আৰু সেনেকে দৰে চিঠিৰ জৰিয়তে আমি আমাৰ তথ্য বোৰ বাৰ্তা বোৰ আদান প্ৰদান কৰিব পাৰিছে কিন্তু এটা পাৰ্থক্য হল যে চিঠিৰ জৰিয়তে আমি যেতিয়া আমাৰ আহ বাৰ্তাাবোৰ আদান প্ৰদান কৰো তেতিয়া মানে অ বহুখিনি সময় লাগি যায়। আৰু মোবাইলৰ জৰিয়তে আমি ৰ্বাতা আদান প্ৰদান কৰিলে আমাৰ উ মানে মোবাইল ফোনে আমাৰ সময় অপচয় হোৱাৰ পৰা বচায় আৰু মোবাইল ফোনৰ জৰিয়তে আমি অতি শীঘ্ৰে ইজনৰ সিজনৰ কথা আমি জানিব পাৰো আৰু চিঠিৰ জৰিয়তে মানে আদান প্ৰদান যেতিয়া আমি কৰো আমাৰ ৰ্বাতাবোৰ তেতিয়া আমি মানে বহুখিনি সময় ৰখি থাকিব লাগে যে আমি চিঠি লিখিম তাৰ পিছত চিঠি পোষ্ট হৈ আহিব। অ আমাক দিব আহিব তাৰে পিছত আমি দহ দিন পোন্ধৰ দিন পিছত আমি মানে লাভ কৰিম চিঠি
হয় হয় ঠিক একদম ঠিক কথা কৈছ কিন্তু চিঠিৰ। শিক্ষাৰ যি মানে মাদকতা সেয়া হয়তো মানে আজিৰ দিনৰ মোবাইল ব্যৱহাৰ পৰা মানে ছাত্ৰ ছাত্ৰী বা লোকসকলে বুজি নাপাব নহয়নে।
হয় এইটো একেবাৰে সঁচা কথা কাৰণ। চিঠি লিখি পিনে যিটো মনৰ ভাৱ প্ৰকাশ কৰিছিলে। তাৰে আমি দ বেলে আছিল চিঠি খন। পঢ়াৰ পিছত যিটো মনত এটা ভাল আনন্দ লাগিছিল। বা ভাল লাগিছিলে সেই সেইটো মানে। এ সেইটো একেবাৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু সেই আনন্দ। আমিটো মোবাইল ফোনৰ জৰিয়তে আমি বাৰ্তালাভ কৰিলে নাপ।
উম উম কিয়নো আজিকালি মানে। তোমাৰ এ সৰু সৰু বাৰ্তা এটা দিবৰ কাৰণে এক মিনিটৰ ভিতৰত সাত সাগৰ তেৰ নদী সিপাৰে থকা মানে এ ব্যক্তি এজনকো তুমি অতি সহজে মানে তুমি তেওঁৰ লগত যোগাযোগ কৰিব পাৰিবা কিন্তু। তেতিয়া দিনতো তেনেকুৱা একো ব্যৱস্থা। নাছিল গতিকে মানে একমাত্ৰ ভৰসা চিঠিৰ ওপৰতে মানে আমি নিৰ্ভৰ কৰি এ তেনেকে আমি বহুত মানে উৎসুকতাৰে বাট চাই লব লাগিছিল এখন চিঠিৰ বাবে মাহ মাহ দিন ধৰি ৰখি থাকিব লগা হৈছিল তুমি। কেতিয়াবা চিখি লিখি পাইছানে।
হয় পাইছিলো যেতিয়া পয় স্কুল বিদ্যালয় পঢ়ি আছিলো। এতিয়ামই দূৰৱৰ্তী। তোৰ লগততিয়া জৰিয়তে মানে বাটা পছিলো।
হয় হয়।
মই অ সেই বন্ধুৰ অ। বন্ধু বান্ধৱী সকলক। চিঠি পঠিয়াই। পঠিয়াই ছিলে।
হয়।
বেলে গ আছিলে। হয় এই ক্ষেত্ৰত কি।
অ এই ক্ষেত্ৰত মানে মোৰ অভিজ্ঞতা। আমি পঢ়ি পঢ়ি থকা দিনত স্কুলত পঢ়ি থকা দিনত কেৱল মানে আমাৰ অভ্যাসৰ বাবে আমাৰ যি অনুশীলন কৰিছিল আহ শ্ৰেণীকোঠাত আহ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছিল ঠিক তেনেকুৱা সময়তে মানে আমি চিঠি লিখাৰ অকমান। অভিজ্ঞতা হৈছিল আমাক অ দৃঢ় কৰ্ম হিচাপেও দিয়া হৈছিল। তেনেকুৱাই বাকী মোৰ বিশেষ মানে। অভিজ্ঞতা তেনেক নাই কিন্তু মই ভাবো আজিৰ দিনতো মানে মোবাইল ফোন যদিও আমি ব্যবহাৰ কৰি আছো তথাপিও মানে মাজে। সময়ে এখন দুখনকৈ চিঠি লিখাৰ মানে অভিজ্ঞতা বা অভ্যাস আমি গঢ়ি তোলাটো দৰকাৰ এই তুমি কি ভাবা এই ক্ষেত্ৰত।
এইটো একেবাৰে সঁচা কথা কথাটো কাৰণ সেইটো অভ্যাস থাকিলে মানে কেতিয়াবা মোবাইল ফোন আমাৰ হাতত নাথাকিলেও আমি। স জৰিয়তে আমাৰ। মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিম বা চিঠিৰ জডৰিয়তে আমি মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰিম যদি আমি নাজানো যে চিঠ কেনে। লিখে মানে। তেতিয়া আমি সেই বিষয়ত নাজানাকে কেতিয়াবা জৰুৰী-জৰুৰী কালীন সেই পৰিস্থিতিত আমি সেই অ - আমি কেৱল মোবাইল ফোনটোৰ ওপৰত তে মানে অ লাগিব মোবাইল ফোনটো হয় মোবাইল ফোনৰ। তাতে মানে ডিপেণ্ড হৈ থাকিব লাগিব। সেইবাবে মই ভাবো যে নিলি খিলেও মানে কেনেকে লিখিব লাগে বা কেনেকে লিখা হয় বিষয়ে জানি থোৱাতটো ভাল। হয় হয়।
ঠিক কথা কৈছা তুমি। দম হয়।
কিন্ত মবাইল ফোন মানে আমাৰ কাৰণে অ - জ - মানে দৰকাৰী সঁজুলি হলেও তাৰো মানে বহুতো অপকাৰিতা আছে নহয় নে বাৰু?
একদম ঠিক কথা কৈছা কিয়নো আজিকালি সৰু ল'ৰা ছোৱালী মানে তেওঁলোকে দেখি - দেখা পাইছো মই তেওঁলোকে মোবাইল ফোনতটো নহলে মানে ভাতেই খাব নিবিচাৰে, তেনেকুৱা ধৰণৰো মানে মই দেখা পাইছো। তুমি এনেকুৱা অভিজ্ঞতা পাইছানে?
একেবাৰে সঁচা কথা কৈছা মোৰ ঘৰতে মানে অ' আছিল। আছে অ - মোৰ ভণ্টী তাই মানে এ যেতিয়া ভাত খাব বহে বা যিকোনো কাম কৰা - কৰিলে মোবাইল ফোনটো কিন্ত লাগে হাতত তাতে যিকোনো বিভিন্ন ধৰণ হওক। বা ভিডিঅ' তেওঁলোকে মানে মনোৰঞ্জনটো লাগে আৰু। অ' হেৰি কৰিলে তুমি যেনে এতিয়া সৰু ল'ৰা ছোৱালী বিলাকৰ এইটো অভ্যাস গঢ় লৈ উঠিছে কিন্তু এই অভ্যাসটো তেওঁলোকক লোকচান কৰে তেওঁলোকৰ মানে বিভিন্ন ধৰণ ণৰ মানসিক চাপো বৃদ্ধি কৰে নহয়নে বাৰু?
একদম ঠিক কথা কৈছা, কাৰণ মোবাইল মানে স্ক্ৰীণত বোলে বেছি সময় অতিবাহিত কৰিলে চকুতো মানে প্ৰভাৱ পৰে।
হয়, একেবাৰে সচা কথা, একেবাৰে সঁচা কথা আৰু চকুৰ ৰোগ হোৱাৰো সম্ভাৱনা থাকে। চকুৰ মানে চকুৰ শক্তি কমি আহে যাৰ ফলত মানে আজিকালি আমি দেখা কওঁ যে বহু সৰু পৰাই ল'ৰা ছোৱালী বিলাকে চচমা আহ চচমা লব লবগীয়া হয় চচমা পিন্ধিব লগীয়া হয়
উম উম হয় তাকেইতো আৰু মানে আগতে কি হৈছিলে খেল খেলপথাৰত ল'ৰা ছোৱালীয়ে খেল ধেমালি কৰিছিলে খেলিব গৈছিল আজৰি সময়ত আমিও খেলিছিলোঁ কিন্তু আজিকালি মানে খেলপথাৰত ল'ৰা ছোৱালী নেদেখি ত মানে মোবাইল ফোনতে মানে ব্যস্ত থাকে এই এটো মানে বহুত মানে কি ক'বা তুমি এই বিষয়ে
এইটো একেবাৰে সঁচা কথা কৈছা তৰ মানে আজিকালি ল'ৰা ছোৱালী বিলাকে শাৰীৰিক দক্ষতাতকে বেছি মানে মোবাইল ফোনৰ লগতে জড়িত থকাটো বেছিকে তেওঁলোকে এ ভাবে যে মোবাইল ফোনটো বেছি ভাল মানে চাবলৈ গ'লে আমি যদি ভাবো এই কথা তোৰ বিষয়ে বেছি ভালকে তেতিয়া আমি দেখা পাওঁ যে মোবাইল ফোন আমাৰ বাবে সুবিধাজনক হয় কিন্তু যেতিয়া সেই মোবাইল ফোনটো আমি এটা মাত্ৰাত মানে ব্য্ৱহাৰ কৰো তেতিয়াহে আমাৰ বাবে সুবিধাজনক হয় কিন্তু তাৰে সেই ব্যৱহাৰৰ মান তাতে যদি যদি অতিমাত্ৰা হৈ যায় তেতিয়া সেই মোবাইল ফোনে আমাক মানে বহুতো হানি কৰিব পাৰে যেনেদৰে ইচি আছে বাৰু ছাত্ৰ ছাত্ৰীসকলে এ কভিডৰ পিছৰ পৰা মোবাইল ফোনৰ মানে যিটো ব্যৱহাৰৰ মাত্ৰা সেইটো বেছিকে বৃদ্ধি পাইছে কাৰণ বিভিন্ন ধৰণৰ অনলাইন ক্লাছ বা বিভিন্ন ধৰণৰ তাতে উ তথ্য পাতি বিদ্যালয়ৰ তাতে সৈতে মানে দিয়ে যাৰ ফলত মানে মো ফোনটো দৰকাৰী হয় কিন্তু তাৰ উপৰিও মই ভাবো যে মোবাইল ফোনৰ অ মোবাইল ফোন টো বাদ দি পিনে অ ন বা মোবাইল ফোন অ অননলাইন গেম খেলাৰ বাহিৰেও তেওঁলোকে শাৰীৰিক আহ কাম কৰিলে বা শাৰীৰিক খেলা ধূলা খেলা খেল ধেমালি কৰিলে তেওঁলোকৰ বেছি লাভ হ'ব
এই কথা তোমাৰ কথা মই একমত হৈছোঁ মানে তেতিয়াহে তেওঁলোকৰ শাৰীৰিক বিকাশ বা মানসিক বিকাশ আদি বৃদ্ধি কিহব যদি মোবাইল ফোনতে ব্যস্ত ব্যস্ত হৈ থাকে তেওঁলোকৰ মানে শৰীৰৰ অংগ প্ৰতংগও তেনেকৈ চলা অহ চলাচল নহয় যদি খেল ধেমালি খেলে তেতিয়াহে শৰীৰৰ অংগ পতংগৰো বিকাশ হ'ব
একেবাৰে সঁচা কথা একেবাৰে সঁচা কথা কৈছা তুমি আৰু আজি কালি মো মোবাইল ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, ফলত মানে, বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধো মানে বৃদ্ধি পাইছে নহয়নে বাৰু।
একদম ঠিক হয়। মানে, ডিজিটেল ফ্ৰড এনেকুৱা পেমেন্টৰ ক্ষেত্ৰতো বা ডিপ ফেক ভিডিঅ', এ আই ভিডিঅ' এনেকুৱা ধৰণৰ বহুত মানে, এইবোৰ মানে, মোবাইল ফোনৰ জৰিয়তে বিভিন্ন ধৰণৰ কাৰ্যকলাপে মানে আমাৰ সমাজত বহুত বেয়া প্ৰভাৱ পেলাইছে। এই বিষয়ে তুমি কি ক'বা?
মইয়ো তাকে ভাবোঁ! তুমি এতিয়া যিটো ক'লা অ'! মইয়ো মই তোমাৰ কথাৰ লগতে মানে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধ যেনে, ভুৱা বাতৰি, ভুৱা খবৰ আ' হেৰি প্ৰচাৰ কৰা হওঁক। বা ব্যক্তিগত তথ্য স্ব এ, আৰু যেনেকে তুমি ক'লা! বিভিন্ন ধৰণৰ ডিপ ফেক ভিডিঅ' এইবোৰ সকলবোৰ মানে তেওঁলোকৰ প্ৰস্তুত কৰে। এই মোবাইল জৰিয়তে আৰু যদি মোবাইল ভালদৰে ব্ৱহাৰ কৰা যায় এইটোতো আমাৰ বাবে একেবাৰে মানে উপ
হয় উপকাৰী, একদম ঠিক। যেনেকৈ মানে সকলো বস্তুৰ ভাল দুটা দিশ থাকে। ঠিক মোবাইল ফোনৰো আছে। গতিকে, আমি বেয়াখিনি আঁতৰ কৰি ভালখিনি লোৱাত টোহে দৰকাৰ।
এ, একেবাৰে সঁচা কথা আৰু মানে এই মোবাইল ফোনে আমাৰ বাবে বহুতো সুবিধা আগবঢ়ায়। কিন্তু, বহুতো লোক আছে যোনে মানে তাৰে অপব্যৱহাৰ কৰে। অ'! সেইবাবে মই ভাবোঁ যে, মানে, যিকোনো বস্তুৰে ব্যৱহাৰ কৰিলে তাৰে সুবিধাটোহে চাব লাগে। তাৰে, মানে অসুবিধা কোনো অপব্যৱহাৰ কৰিব নালাগে।
হয়, হয়।
হয়।
তেতিয়াাহ'লে আজি আমাৰ বাৰ্তালাপটো আমি আৰু সামৰোঁ আৰু। আঁ পাছত আমি কেতিয়াবা ভালদৰে আলোচনা
আকৌ এটা হয়, হয় আৰু এটা নতুন বি বিষয়ত কথা পাতিম বাৰু হয়, ঠিক আছে বাৰু।